অ এয়া মই এনেই বহি হে আছো, ভালে আছে।
অ আছো আছো এ মই মানে হেৰি লগাইছিলো এই চাদৰ কেইখনমান লগাইছিলোঁ।
অহ।
তাপা মানে এতিয়া চাৰিখনমান ওলালে তুমি কাৰোবাক সুধিবাচোন কোনোবাই লয় যদি মই বি। বিক্ৰী কৰি দিম।
অ মই সুধিম সুধিম বাৰু হেৰি এখন মোকে লাগে দিবচোন বোঁৱা চাদৰ বিচাৰিয়ে ফুৰিছোঁ।
অ এই গৰম মানে বোৱা চাদৰ পিন্ধিলে বৰ ভাল নহয় গম পোৱা নে নোপোৱা।
অ মই বোৱা আৰু মই বোৱা কাপোৰ বোৰ ইমান ভাল পাওঁ মানে বহুত ভাল পাওঁ মানে।
অ তুমি তেতিয়া হ'লে নিবা মই হেৰিকে লৈছো বাৰু। মই কিন্তু এহেজাৰ টকাকে লৈছো আকৌ দেই।
অ হ'ব মোৰ পৰা কিবা এটা মিলাই মেলি লব আৰু।
অ তোমাক বাৰু কমাই মেলি দিম বাৰু তুমি তাকে মানুহক। ক'বা কোনোবাই লয় যদি তেতিয়া হ'লে হেৰি কবা বোলে এই আমোকৰ ঘৰত আছে কা। গৈ আছে সেই পঠিয়াই দিবাচোন এতিয়া মই বিশ, ত্ৰিশখন মান হেৰি কৰিম আৰু।
কম কম অ আৰু সেই মই মানে দৰকাৰ এটাত ফোন মাৰিছিলো।
অ কোৱাচোন কোৱা।
হেৰি মোৰ মানে ৰাতিলে আজি ঘৰ ফালৰ পৰা আলহী আহিব। মই বোলো সেই আপোনালোকৰ ঘৰত হেনো হাঁহ পুহিছে মই বোলো দুটামান পাম নেকি?
অ নিবাহি নিবাহি এতিয়া হাঁহৰ দাম আকৌ পাঁচশ নহয় এতিয়া কি ক। কিছুমান ঠাইত আকৌ ছশ টকা মই পাঁচশকে বিক্ৰী কৰি আছো বাৰু এটা নিবাহি বাৰু।
এটা নহয় দুটাই লাগিব মানে মানুহ সৰহকে আহিব।
অঁ মানুহ সৰকে মোৰ আকৌ হাঁহ কেইটা আকৌ ডাঙৰ ডাঙৰ।
অঁ, এনেই কিমান মানকে ওলাব বাও?
এই এক দেৰ কেজি দেৰ কেজি ওলাব।
অঁহ।
মি চিন্তাই নকৰিবা আৰু লগত অমিতা আছে নে নাই? এই অমিতা হাঁহ মাংস লগত অমিতা দিবা।
এ নহয় কোমোৰা এটা কিনি আনি থৈছে বাৰু আপোনাৰ ত্ৰিশ টকা দি।
অ কোমোৰাৰ লগত খাবলে ভাল বাও হাঁহৰ মাংস দেই কিন্তু অইনটো নহয়, এই অমি তা দিলে কি হয় হাঁহ মাংস অমিতা দিলে, হজম হয় খালে মানে, ল'ৰা ছোৱালীক খোৱাব পাৰি আও।
অঁ অঁ। আমাৰ আকৌ হেই আমাৰ ঘৰৰ ফালৰ মানে হেৰি আপোনাৰ দাদা দুজন মান আকৌ খুৰাহঁত এনেকে সদায় কৈ থাকে আহিম আহিম বুলি তাৰ পি তাৰপিছত সেই আজি এতিয়া ফোন কৰিছে অলপ আগত হেৰি যাম আও হাঁহ খোৱাবিনে ক, ম‌ই বোলো হ'ব খোৱাম আহক, তাৰপিছত মই সেইকাৰণে বোলে আপোনালোকলৈ ফোন এতাকে কৰোচোন।
অঁ হ'ব হ'ব, তেতিয়াহলে তুমি অকমান হেৰি সোনকালে আহিবা আকৌ দেই আমি আকৌ এই সন্ধিয়া হলে আকৌ কি হ'লে ধৰিবলৈ বৰ দিগদাৰ হয় নহয় হাঁহে ভয় খায়।
অঁ মই বাও যাব নোৱাৰিম হেৰি মই যে, অঁ মই এই কাম কাজত লাগি থাকিব লাগিব নহয়, মই মানুহজনকে পঠিয়াই দিম বাও।
অঁ, মানুহজনক পঠিয়াই দিবা, মই হেৰি এ এটা ধৰি থৈ দিম বাৰু, অই পকা কঠাল এটা আহিবাচোন খাবলৈ পকা কঁঠাল। পকী আছে এতিয়া অকলে খাবলৈ বেয়া, লগ হলে খাবলৈ ভাল পকা কঁঠাল।
অঁ মই সেই যাম বাৰু কাইলৈকে যাম দিয়ক।
অ তেতিয়াহলে আজি পকা কঠালটো নাভাঙো আও, কাইলে ভাঙিম আও।
অঁ কাইলৈকে ভাঙিব, কাইলৈকে যাম এতিয়া আকৌ হেৰি যে এতিয়া যাবলৈ সময়ো নাই মোৰ আ কৌ আলহী আহিব যে।
অঁ সেইটো হয় বাৰু, এতিয়া নালাগে বাও কাইলৈকে আহিবা তু এই কঁঠালৈ গুটি কেইটামানো লৈ যাবা। দি পেলাই সেই দালিৰ লগত দিবাচোন খাবলৈ বৰ ধুনীয়া লাগিব, ল'ৰাটোকো খাব পাৰিবা, পিটি কি পিটিকি বৰ পতিন থাকে।
সি খাইয়ো আপোনাৰ বইল কৰি দিবও লাগে বা পুৰি দিলেও, আপোনাৰ সি কঁঠালগুতিটো খাই বৰ ভাল পায়।
অঁ কঁঠালত বহুত প্ৰটিন থাকে, কঁঠালত গুটিটো ল' ছোৱালী খোৱাই, বৰ ভাল নহয় গম পোৱা নোপোৱা। এতিয়া সেইবিলাক বেলেগ বস্তুটো নোখোৱালেই হয়, ঘৰ বস্তুবোৰে খুৱাব লাগে ল ৰা ছোৱালি বিলাকক, কিছুমানহে কৈ কিনি কিনি খোৱাই বাদাম খোৱাই, খেজুৰ খোৱাই, খাজ এইবোৰ কি খিছমিচ কাজু বাদাম তই কেলেই খুৱাব লাগে, ঘৰ বস্তু বোৰে খুৱাব লাগে।
অঁ, তাৰপিছত সেই মই মানে আপোনাক কথা এটা সুধো।
অঁ, কোৱা?
আপোনাৰ ওচৰত কোনোবা আছে নেকি?
অঁ নাই নাই কোনো নাই মই আজি অকলে আছে এওঁ মানে ক'বালৈ ওলাই গৈছে।
অঁ হেৰি আপোনাক হে ক‌ইছো আও মনে মনে। আপোনাৰ ওচৰত বোলো সেই টকা দুহেজাৰ মান বোলো সেই ধাৱলে দিব পাৰিব নেকি?
অঁ, হ'ব হ'ব নিবা তেতিয়া সি আমি আকৌ সন্ধিয়া সময়ত আকৌ টকা নিদি আকৌ দেই।
অঁ হ'ব, অ নহয় সেই কাইলে যাম তেতিয়া সেইকেইটা আনিবলে।
অঁ, কাইলৈ লৈ যাবাহি কাইলৈ হেৰি তোমাৰ মানুহটোক পঠিয়াই দিবা, উম লৈ যাবাই, লৈ যাবাই, বিপদৰ সময়ত আও, মানুহে এনে নিবিচাৰে নহয়, বিপদৰ সময়তহে বি দিম, দিম।
মোৰ মানে সেই পৰহিলে কাইলে মানে গোটৰ মিটিং আছে, তাৰপিছত আপোনাৰ মানুহজো এইকেইদিন কামলে যোৱা নাই। তাৰ পিছত মই বোলো এই আপোনাকে সুধোচোন আও।
অ' ভালে কৰিলা, ভালে কৰিলা। অ' আই আমি নিদি নো কোনে দিব, তেনেকে তোমাৰ পা কেতিয়াবা মই ল'ম। পা তুমি লবা, তেনেকেই চলিব লাগিব।
উম', উম', মই বোলো সেই সেইকাৰণে আপোনাক সোধো চোন আও। অ' এই নহয় যিমানো পতককে আকৌ মাইকী মানুহৰ কথাটো বেলেগ যে, সেইকাৰণে সুধি লৈছো ওচৰত।
অ' এইটো ভালেই কৰিছাঁ, ভালেই কৰিছাঁ। এতিয়া আলহী আহিব হয়, আলহী আহিলে পিঠা পনা বনাই থৈছান নাই?
পিঠা পনা বনাই থৈছো অ'। আমাৰ সেঁহেতি আকৌ সেই আপোনাৰ এনেও বি বুট চানাবোৰ ইমানকে নাখায়, পিঠা পনা এইবিলাকে মিঠাই চিঠাইহে বেছি ধাণ্ডা।
অ' হয়ও আজিকালি মানুহ বিলাকে চাহৰ লগত বিস্কুট নাখায় নহয়, কিন্তু পিঠা পনা বনাই দিলে পকৰীটো বনাই দিয়া। নহ'লে এই পিঠা গুৰি, পিঠা পানী পিঠা এটা বনাই দিয়া, কি ধুনীয়াকে খাই। কিন্তু এই বি বিস্কুটবোৰ নেখায় ন, আমিয়ে খাই বেয়া পাওঁ। মানুহৰ ঘৰত বিস্কুট চাহ দিলে নাখাওঁয়েই। পানী পিঠাটো বনাই দিলে নেখাওঁ।
অ' পানী পিঠাটোয়ে আপোনাৰ ধুনীয়া লাগে, খাবলে চাহ কাপ।
উম' আৰু স্বাস্থ্যৰ কাৰণেও ভাল, তুমি ল'ৰাটোক পানী পিঠা বনাই খোৱাবা চোন বৰ ভাল।
অ' তেনেকে দিলে খাই বাৰু, সি তাকে তাৰ সেই মিঠা অকণ দি দিব লাগে, নিমখ দিলে নাখায় অকল।
অ' অ' চেনী খাই, চেনী দিলে খাই আগ।
অ' চেনী দিলে খাই সি, এ আজিকালি এনেও বিচ বুট চানাবিলাক মানুহক দিবলেহে আনি থোৱাৰ নিচিনা হয় আও।
আমি ঘৰৰ মানুহবিলাকে নাখায় যে কি কবা আও।
অ' নেখায়ে। আৰু ই লৰাটোৱে মুড়ি খাই খুব ভাল পায়, মুড়িকে আনি থয়, তাক মু়ড়ি দিলেই হ'ল আও। ভাত পানীতো আপোনাৰ খুৱা ইমান এটা ঠাণ্ডা নাই, অকল মুড়ি কেইটামান দিলেই হ'ল।
অ' আমাৰ আকৌ এইজনে আকৌ কি খাই গ'ম পোৱা, আকৌ এই মু়ড়ি বিলাক মিক্সিত মাৰি পেলাই সান্ড গুৰি কৰি দিব লাগে। সেয়া আকৌ গুৰ, অ' তেনেকে গুৰ অকণ দিব লাগে, গম পানী অকণ দিব লাগে, আমি আকৌ তেনেকে খাব‌ও নোৱাৰো, আমাক গাখীৰ অকণ লাগে। এইজনে আক গাখীৰ চাখিৰ নেলাগে গুৰ অকণ দিলে তেনেকে খাই দিয়ে নহয়।
অ', এই নহয় চবৰে খোৱা সেইটো বেলেগ যে। আৰু নহয়, অ' অ' আমাক গাখীৰ লাগে বাও। আমি গাখীৰ নহলে তেনেকে, এতিয়া আমাৰ শহু দেউতাই, আপোনাৰ তেনেকেই খাই দিওঁ। এতিয়া বৰা চাউল আমি এতিয়া গাখীৰ নহ'লে খাব নোৱাওঁ। হেৰি তেওঁ আপোনাৰ আলুগুটি দুটা সিজাই লৈ পিটিকা কৰিয়ে খাব পাৰে।
অ' আমি আকৌ নোৱাৰো নহয়, আমি আক তেনেকে খাবও নোৱাৰো পাই। আগৰ পা গাখীৰ অকণে খোৱা।
অ' আগৰ পা গাখীৰ চাখিয়ে খুৱা যে, এনেকে ওচৰলে যাব নোৱাওঁ। আৰু দালিয়েও খাব পাৰে আপোনাৰ, আমি আক নোৱাৰোঁ নহয়।
উম' খাই, খাই বহুত মানুহে খাই। ই আমাৰ বৰা চাউল গাওঁত দিলে আমাৰ ঘৰৰ মানুহখিনিয়ে গুৰ অকণ ল'ব গোটেই সোপাই খাই, মই আৰু দেখি বিচুতি খাওঁ, অ' এনেকে খাইনে মানুহে।
অ' ন অ' অকল সুদা গুৰেহে যে, সেইটো দেখিবলে ভাল, দালি চালিয়ে মই নিজেও খাই পোৱা নাই। আৰু সেই আমাৰ যে দালি। দালি আপোনাৰ ভাজি, ভাজিয়ে বাও খাই পাইছো দেই, মিচাটো কব নোৱাওঁ। আলু ভাজি শুকানকে আলু ভাজি লৈ। তেনেকে সেই গাবদি খাই পাইছো কিন্তু এনেকে খাই পোৱা নাই দেই।
অ', তোমাৰ লগত খেতি পথাৰ এদাই হ'ল?
আমাৰ খেতি পথাৰ এদাই হ'ল বাৰু অ'।
অ', আমাৰ হোৱাই নাই হ'বগে আৰু পৰহিলে মানে।
অ', আপোনালোকৰ সেই আধিহে আৰু।
আমাৰ আধিহে আৰু কি কবা সেই পৰহিলে হ'বগে আৰু। ৰোৱনী লগাই দিম সৰহকে হৈ যাব।
উম, হয় এইবাৰ সেই মানুহবিলাকৰ বহুত সোনকালে সোনকালে খেতিবিলাক উঠিছে।
অ', এইবাৰ মানুহবিলাকে খেতি পুৰা আগতে ভাদ মাহ পায় আজিকালি ভাদ মাহ লাগে তেতিয়া শাওন মানে ভাল এ এদাই কৰিব আৰু খেতি।
অ', অ', অ'।
ভাদলৈ থাকিলে আকৌ খেতিবোৰ ভাল নহয় নহয় আহাৰ শাওন মহীয়াহে খেতিবিলাক ভাল হয়।
ময়ো তাকে সেই কাইলৈ পৰহিলে মানে ঘৰলৈ যাম নেকি তাকে ভাবি আছো।
অ', ঘৰলৈ যোৱাই নাই খেতি উম খেতি ঘৰ আহিবা আৰু দ থাক কি পাৰিব মইও যোৱা নাই মোৰ মাজনীয়ে মাতি আছে যাবলৈকে পোৱা নাই যাব লাগিব লৰাটো আকৌ সেই কিবা খোল শিকিবলৈ গৈছে এতিয়া আৰ্ট শিকিবলৈ গৈছে। অ', হা যাম আৰু দুদিনমানৰ পিছত।
এতিয়া তাকে ভাবিছো এতিয়া গ'লেহে যোৱা আকৌ ল'ৰাই স্কুলত দিয়া পিছত যাবলেতো নহ'বই।
ই তেতিয়া তুমি ব্যস্ত হৈ পৰিবা তুমি যেতিয়া ল'ৰা ছোৱালী দিবা তুমি কলৈকো একোজাব নোৱাৰা অ' কা ল'ৰা লগত লাগি থাকোতে যাব।
তেতিয়া আপোনাৰ মাতিলেও যাব বুলে নোৱাৰো।
উম, নোৱাৰা নোৱাৰা ল'ৰা স্কুল দিলে তুমি কলৈকো যাব নোৱাৰা কলৈকো যাব নোৱাৰা।
এতিয়া সেইকাৰণে বোলো অকণমান ফুৰি মেলি লও আৰু।
এতিয়াই ফুৰা এতিয়াই ফুৰা আমি এতিয়া কলৈকো যাব এক খোজো খোজ যাবও নোৱাৰা হ'লো আৰু অকল পঢ়া ল'ৰা ছোৱালী পঢ়োৱা ল'ৰা ছোৱালী পঢ়োৱা তেনেকেই গৈছে আৰু দিনটো।
উম, আকৌ আপোনাৰ স্কুল খুড়াৰ স্কুল আকৌ ল'ৰা স্কুল।
অ', উপায় নাই আৰু এই বন্ধ কিদিনতে বোলো
হৈয়ে যাব লগীয়া হয় বন্ধ কেইটাৰ দিনতেহে আৰু।
নহ'লে উপায় নাই আৰু এইবাৰ ভাগিছিলো ক'বালৈ যাম ৰে নহ'লগে আৰু। মোৰ আৰু পৰীক্ষা পৰহিহে এটা আহিছে আৰু। প্ৰাইভেটছ স্কুলবিলাক আকৌ বন্ধ নিদিয়ে নহয়। পইচাটো পাব লাগিব যে জুলাই মাহটোত।
অ', তোন।
কি ক'বা?
উপায় নাই নহ'বা।
উপায় নাই উপায় নাই আৰু।
সচাকে ল'ৰা ছোৱালী হোৱাৰ পিছত স্কুলত দিয়া পিছতো আৰু চব মানুহে ব্যস্ত হৈ যায় হয়নে।
অ', ব্যস্ত ব্যস্ত।
চব এৰি দিব লগীয়া নিচিনা অ', ল'ৰাটো বা ছোৱালজনী ভৱিষ্যতৰ কাৰণে চব এৰি দিব লগীয়া নিচিনাই হয়।
উম। আৰু এতিয়া যদি ল'ৰা ছোৱালীকিতা ভাল নকৰো তেতিয়াহ'লে আমাৰ সিহঁতৰ দিগদাৰ হ'ব নহয়। এতিয়াই তাহঁতক ভাল কৰি নিবলৈ ভাল পথে দেখুৱাই নিব লাগিব অ'।
সৰ মাজত সেইয়া আপোনাৰ আপ আপোনাৰ ছিক্স ছেভেনত বোলে আমুকটো কৰ তামোক সেইটো সৰু পৰাই শিকাব লাগিব হয় নে নহয় এনেকুৱা হ'ব লাগিব তেনেকুৱা হ'ব লাগিব।
এইবোৰ আজিকালি আও মোবাইলৰ যুগ নহয় জানো।
উম উম আজিকালি প্ৰায় মোবাইলতে কিছুমান ভাল কথা ভাল লৰা ছোৱালীয়েটো ভাল কথা শিকেই মোবাইলতে বাৰু।
অ তাতে ভালতো শিকে কিছুমানে আকৌ বেয়াটোও শিকে নহয়। কিন্তু মানুহক আকৌ ভালটোৱে শিকিবলৈ কৈছে বেয়াটো শিকিবলৈ নাই কোৱা নহয় কিছুমান ল'ৰা ছোৱালীয়ে আকৌ বেয়াটোহে শিকে।
বাৰু সেই আপুনি হাঁহ কেইটা ধৰি থবচোন। মোৰ মানে এই আলহী আহি পালেহি দেই।
অ অ' অ
অ অ
হ'ব